হয়, হয় শুনিছোঁ।
কি কৰি আছা?
ওহ, এই অলপ মান ভাত পানী খাই পেলে অলপমান এনে জিৰণি লৈ ৰোৱাহ দুপৰীয়া যিহেতু। অ', এনেই অলপমান বাহিৰলৈ গৈ বোলে এনেই খোজ কাঢ়িছো অলপমান।
অ', মই এনে ৰুমতে আছো ৰ'বা ত' এতিয়া যাম আৰু। এ মানে ভাতটো খালোঁ এত যাম অলপ পিছত, অলপ এনে মানে ৰেষ্ট লৈছো এতিয়া।
অ', ঠিকে, ঠিকে।
তাকেইটো। মানে এ আজি এটা বিষয় ওলাম বুলি ভাবিছ মানে মই ভাবি আছোঁ বিশেষ
হয়, হয় কোৱা। কি বিষয় বা?
এই আমাৰ যি এয়াৰ কণ্ডিচ
অ' এয়াৰ কণ্ডিচ নহ ইংৰাজীত
এয়াৰ কণ্ডিচন এচি এচি। আমাৰ অসমীয়াত কিবা শী শীতল কিবা হেৰি বুলি কৈ নেকি, হয় হয়, তাৰে ওপৰত কি ভাবা। উম। কিবা কি। মানে কি হৈছে মানুহ বিলাকে কি, ভাল হৈছে নে বেয়া হৈছে।
অ' নিশ্চয় মানে আমাৰ মানে তেতিয়া গৰমৰ দিনত মানে নিশ্চয় বহুত মানে উপযোগ উপকাৰী মানে এই যন্ত্ৰটো। মানে যেত। টো মানে শীতল বতাহেৰে আমাক মানে হেৰি পেলায় মানে মানে কি বুলি কয় শৰীৰটো পাতল। কৰি পেলাই ইমান মানে সেইটো এটা নিশ্চয় বহুত উপ। যন্ত্ৰ। আৰু গৰমৰ। যিহেতু ইমান বৃ দ্ধি পাইছে। গৰমৰ দিনবোৰ মানে সেই কাৰণে কিছু। চাগে মানে এইটো মানে বহুত সহজ হৈ পৰিছে কিন্তু সকলোৰে ঘৰৰে।
হয়।
আজিকালি যিহেতু মানে ফেনৰ ইমান মানে হেৰি নচলে। ফেনৰ ইমান যিহেতু ইমান।
মানে কেনে কাম নহ।
ফেনে কাম নকৰে এই কাৰণে এচি এটা প্ৰয়োজন কিন্তু।
মানে কি হেৰি হৈছে মানে কি তোৰ এচি খালে মানে হেৰি হয়। তোমাৰ। এচি হলে এলৈ। তাই হৈ কিছোন মানুহ বিলাকে নহ বাহিৰত ওলাই আহিব নোৱাৰে।।
অ সেইটো কিন্তু এটা মানে কাৰণ আছে। মানে কিছু কিছু মানুহে। মানে মই দেখিছোঁ আমাৰ অঞ্চলতো মানে কি যাৰ যাৰ ঘৰত মানে এচিটো আছে। তেওঁলোকে মানে ইমান তেনেকে ওলাই। সোমোৱা নকৰে। মানে ঘৰতে মানে তেওঁলোক। সিটো মানে। প্ৰয়োগ কৰি পেলাই মানে ঘৰতে থাকিবলৈ লয়। হেটোয়। এই ৰুম বাহিৰত ওলালে সিহঁতে ভাবে কি বহুত গৰম গৰম গৰম কিন্তু কেতিয়াবা এনেকুৱা হয় কি অঞ্চলটো কে কেতিয়াবা ঠাণ্ড হৈ পৰে কিন্তু তেওঁলোকে মানে তাতে এ চিৰ ভিতৰতে সোমাই পৰে য মানে সিহঁতৰ অভ্যাসটো মানে অতি বেয়া হৈ পৰে
এই সেইটোৱে হৈ গৈছে মান মানে আৰু তোমাৰ কি হৈছি মোৰ হিচাপত মানে এচিটো আমাৰ সাধাৰণ মানুহৰ কাৰণে নহয়।
নাই-নাই ঠিক-ঠিক কথা।
মানে কিয় মানে এচিটো মানে কি জানা এচিটো হৈছে এই যিবিলাক ডাঙৰ মানুহ যে মানে অফিচতেই থাকে
ঠিকে-ঠিকে।
ঘৰত আহিল ঘৰত এছি অফিচত গল অফিচত এছি তাৰপিছত গাড়ী-গাড়ী গাড়ীত যাই থকা টাইমখিনি তোমাৰ এচি। মটৰ চাইকেল
নিশ্চয়-নিশ্চয় অ, ঠিক কথা কৈছা মানে টো মানে হয় যদিও মানে সহজ এটা যন্ত্ৰ কিন্তু মানে ইয়াৰ মূল্যটো কিন্তু বহুত বেছি
বহুত মূল্য আছে মানে এনে সাধাৰণ মানুহ তোমাৰ এতিয়া যদি সি এছি খাই থাক তেতিয়া সি পথাৰত কেনেকে কাম কৰিব মানে। ইনকেই থাকে সি।
হয়, হয়, মানে অলপ এলেহুৱা কৰি পেলাই আহি। কিন্তু সেই আৰু গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰ হলেও কিন্তু মানে সেই মূল্যটো কিন্তু বহুত বেছি মানে এটা যদি তুমি ভাল এ চি কিনিব যোৱা প্ৰায় আজিকালি তোমাৰ ত্ৰিশ চল্লিশ হাজাৰ মান টকা এনেই গুচি যাব।
হয়, হয়, এই তোমাৰ চাচ হাজাৰমান
হয়, হয়, যদি মানে সকলো মানে
উম, অকল ফিটিং তোমাৰ কৰি
হয়, হয়, হয়, হয়। আৰু তাৰে উপৰি তোমাৰ এই বিদ্যুতৰ বিলটোতো জানাই। কিমান মানে বিগি পাও, অ আজিকালি মানে বৃদ্ধি পাইছে যিহেতু ইউনিট বিলাক বহুত বাঢ়ি বাঢ়ি গৈ আছে। তাৰ ফলত মানে ই চি, যদি আৰু এটা হৈ যায় কিন্তু সেইটো মানে অধিক মানে হৈ পৰিব কিন্তু মানে বিদ্যুতৰ
হয় হয় কিন্তু এচিটো মানে কি এয়া গাঁৱতো হোৱা হৈছে মানে আগত আজিৰ প এক দুই বছৰ আগত মানে টাউনত দেখিছিলো এতিয়া গাঁৱে গাঁৱে হৈছিল।
অ নিশ্চয় মই দেখিছো দেখিছো মই লক্ষ্য কৰিছো মানে গাঁৱতো মানে আজিকালি চিটো বহুত প্ৰোগ কৰে কিন্তু মানুহে,
হয় কিন্তু মই ভাবো পি ক ভেয়াৰ ভগিন্ত
বছি সে আৰু মানে মানে ভালকে হেৰি কৰিলে ভাল আৰু কিন্তু সদায় যদি মানে এটাটা সময়তো মানে সদায় সদায় যদি ইচিটো ইমান সময় হলে, কৰা কিন্তু তাৰ বাবে কিন্তু শৰীৰটো কাৰণে অতি বেয়া কিন্তু
উবে বেয়াি হয় বেয়াই বচি খাই থাকিলেও বেয়া বেছি।
ঠিকে ঠিকে।
ধৰৰ ব পাৰ হব।
হয়!
কাৰণ তাৰ পৰা এটা ঠাণ্ডা হেৰি ওলাইছে, যিটো মিচিং আছে তোমাৰ ইলেক্ট্ৰনিক সেই সেইটোৰ পৰা কিবা এটা হেৰি ওলাইছে তোমাৰ এনেকুৱা হাৱা এইটো নেচাৰেল নহয় ন আমাৰ জিনকী
হয় হয় প্ৰকৃতি এটা মানে ভাল বতাহ এটা আহে, এই সেই বতাহটো মানে ইচিৰ জৰিয়তে কিন্তু মানে, পোৱাতো সম্ভৱ নহয় কিন্তু,
এইটো এচি সেইটো এচিও দিব নোৱাৰিব।
সতি
তাকেই তো সেই
সেইটো গাঁৱলৈ গাওঁতে আমাৰহঁতৰ তাত কৰোঁতে মানে গৰম পৰিলে মানে এই গছৰ তলত ধুনীয়া আম গ চৰ তলত বা অ', বাঁহ গছৰ সেই তেনেকুৱা তলত মানে আমি সকলোৱে মানে খেলিছিলোঁ বা হাৰ ৰং গৈছিলোঁ। এই তেনেকুৱা মানে শে ম গৰমৰ দিনটো কি ধুনীয়াকে ব-বতাহ বলি থাকে। আমাৰ মানে গাঁৱতৰ শিত তল কৰিবাৰ আছিল তে সেইবোৰকৰ কিন্তু এই এচি টো মানে মই ভাবো কেতিয়াও দিব নোৱাৰে।
হয় নোৱাৰে নোৱাৰে।
এইটোতো।
এইটোইতো তোমাৰ মানে কি এ কি মানে মই ভাবো এই যিটো পাৰালৈকে খাব নালাগে।
হয় হয় হয় হয়, ঠিক কথা।
মানে কি, খালেই মানে আৰু সেইটো আৰু এৰিব নোৱাৰিবা। ঘৰৰ পাই ল'ল তাৰমানে
উম, ঘৰৰ পৰা লোৱা নাই আৰু কিছুমানে মই দেখোঁ লক্ষ্য কৰো মানুহে গোটেই ৰাতিটো গোট ৰাতিতোৱে মানে এ চিটো দি থয়, যাৰ ফলত মানে পিছদিনা মানে তেওঁলোকৰ মানে এটা বৃহৎ মানে, শৰীৰৰ মানে, বহুত মানে
আৰু তোমাৰ হেৰি হৈ গৈছে নেকি, মানে যিটো বেছি আমা ঠাণ্ডাটো বেছি থাকিলে গাৰ বিষটো বেছি হয়।
গাৰ বিষটো বেছি হয় মানে, আমাৰ ভিতৰৰ মানে
উম, আমাৰ ঠাণ্ডাৰ দিনতে-আমাৰ ঠাণ্ডাৰ দিনতে চাবাচোন গাৰ বিষ বিষ বেছি হয়।
অ', নিশ্চয় নিশ্চয়, হয় হয় হয়, এই জ্বৰ-জ্বৰ সেইবিলাক, পানী লগাজ
হয় হয় এই আমাৰ আমাৰ সাধাৰণ সাধাৰণ মানুহৰ কাৰণে নহয়। হয়।
নাই নাই ঠিকে ঠিকে, মানে যিটো মূল্য মানে সাধাৰণ মানুহ কাৰণে চিন্তা কৰা বহুত ডাঙৰ কথা চিন্তা কৰাৰ কাৰণ এইটো। আহ এইটোয় মানে সেই আৰুটো মানে
বাকী হয় হয় তোমালোকো তোমালোকতো সেইপনে হৈছে গাঁৱে ভঞে
অঁ আমাৰ অঞ্চলটোতো আছে বেহুতভাগ মানুহৰ মানে যাৰ অমান টকা পইচা মানে ভালখিনি আছে তেওঁলোকৰ ঘৰে ঘৰে এচি আছে কিন্তু নোহোৱা নহয়
আৰু সেইবিলাক মানুহৰ মানে চাকৰি কৰে
হয় হয় চাকৰি ব্য়ৱসায় মানে তেওঁলোকৰ ভাল ভাল মানে চাকৰি- তাকৰি কৰে ভাল বিল্ডিং ঘৰ মানে হেৰি কৰে তেওঁলোকৰ মানে থকাটো এটা সম্ভৱ অ কষ্ট নালাগে তেওঁলোকৰ মানে এ চি ট থকা এটা সাধাৰণ কথা আৰু উ হয় কিন্তু আমাৰ যটো ঠিকেই আমাৰ মানে মিত মানুহৰ কাৰণেছি এটা ভাবাও মানে অলপমান চিন্তাৰ কাৰণ হয়
হয় হয় তাকে তাকেইটো
হয় হয়। সেইটোয়েতো মানে উম
বেছি মানে মানে মই কিন্তু মই মই কিন্তু এ চি খাই ভাল নাপাওঁ মানে
অ নাই নাই মইও বিশেষ ইমান পচন্দ নকৰো বস্তুটো মানে যিহেতু আমাৰ প্ৰকৃতিৰ মানে বতাহটোহে মই বেছি পচন্দ কৰো।
হয় মানে মই কেতিয়াবা সোম সোমালে সোমলে কে কৰ'ৰবাত কেতিয়াবা সোমালে মানে নাম অৰ সহজি লাগি যায়
হয় হয় নিশ্চয় নিশ্চয়। মানে বহুত সময় যদি এঘণ্টাও থাকি যোৱা মাৰ
সৰ্দি লাগী যায় তোমাৰ এই কোৱাৰ সেইটো আৰু কিবা কব খুজিছিলে?
হয় হয় হয়।। নাই সকলো ক্ষেত্ৰতে চাব লাগিব আমি। এইটোৱে তোমালোকৰ অঞ্চলটোত মানে, যাৰ যাৰ এচি আছে তেওঁলোকে ইমান উ ওলোৱা সোমোৱা কৰে নকৰে কচোন?
মানে সেইটো কলো দেখোন মই মানে কি ওলোৱা সময় মানে সি গাড়ীত যাই গাড়ীত আহে অফিচত এচি খাই আৰু ঘৰত আহিলে এচি ঠিকে। নহয় নহয় অ থাকেই দিনত নলে অফিচৰ পৰা আহ ঘৰতে থাকে।
ঠিকে ঠিকে ঠিকে সেইটো এটা বেয়া কাৰণ আৰু ইমান ভাল নহয় কাৰণটো।
মই ভাল নাপাওঁ কিন্তু তেনেই
উম হয় হয় হয় পাহাৰীয়া বতাহ-চতাহ পাহাৰত গ'লে যিমান ধুনীয়া বতাহ বতাহ আহে তে সেইটো মজা মানে ভাল আৰু।
উম মই মাজতে কৈছিলো। মাজতে এনে ঘৰত কৈছিলো ঘৰৰ মানুহ কৈছে আহিছি মানে গেছি খাই খাই আৰু বাহিৰত ওলাব নোৱাৰে
অ হয় হয় হয় একদম সঁচা কথা হয়টো
এ চি টো ল'লেই লাইট গ'লে কি কৰিবা
অ লাইট গ'লে মানে তেতিয়া আৰু সাংঘাত
তেতিয়াতো আৰু দিগদাৰ হ'ব তেতিয়া খাই খাই তেতিয়া হৈ যাব
হয় হয় হয় ঠিকে, ঠিকে আৰু মানে কি বিদ মানে লাইটৰ বিলোঁ বেছি হ'ব তোমাৰ যদি মাহত যদি তোমাৰ হয়, যদি এটা মানে তিনিশ টকা চাৰিশ টকা আহি আছিল, এ চি টো লোৱাৰ পৰা অলপ তোমাৰ এই দুই হেজাৰ টকা মানৰ পৰ্যন্ত লৈকে এইতোটো মানে বহুত গুণে বাঢ়ি যাব। মূল্যটো তাৰ ফলত মানে অধিক মানে খৰচ হৈ পৰিব আৰু আৰু তাৰ পিছত যদি বেয়াও হয়। কেতিয়াবা কেতিয়াবা মানে এইবিলাকৰ মানে পাৰ্টছসমূহ আনিব কাৰণেও মানে পইচা লাগে।
হয়।
এই নানা খৰচ আৰু। সেইকাৰণ মই ভাবো এচি টো অ ঠিকে- ঠিকে ভাল লাগিল বাৰু এচিৰ ওপৰত কথা পাতি ঠিক আছে দিয়া ভাল লাগিল বাৰু ঠিক আছে অ